কি কৰিছ?
এ ভাত বনাই আছো লগতে আলু কাটি আছো।
অ অ
পথাৰত ক তুলিবলৈ কিমান আছেগ আৰু কঠীয়া তুলিবলৈ কিমান আছেগ আৰু
আছে আধাতকে বেছিয়ে আছে। এ আজি আমি বহিয়ে আছো আহিলো আহি পেলাই অলপমান হেৰি কৰিলো বহুত চাপৰ চাপৰ যে মাটিও আহিছে মই মাৰি এডাল লৈ লৈছো বহিবলে পানী খালি বোকা। ইলখন লগাই লৈ চিলো
পিড়া এনখননো লৈ ল'ব লাগিছিলে।
তূল এখন লৈ লৈছো সোমাই সোমাই যায় আকৌ উলিয়াই লওঁ পীড়া হলেওঁ সোমাই যায়।
পানী আছে নে?
উমঁ পানীও আছে আকৌ সিফাল অকণ বোকা আছে এইফালে অকণ অলপ হেৰি নাই হোৱা বাৰু।
অঁ!
তাৰপিছতে তেনেকে বহি আছিলো বহুত সময় তাৰপিছত এতিয়া আকৌ বহিব লওঁতে সেয়া- তুলিবলৈ লাওঁতে আকৌ চাৰ হত আহিলে নহয় গ'ল।
অঁ তাকে।
উমঁ ছোৱালী স্কুলৰ পৰা আহিলে বাৰু।
অঁ তাই সোনকালে আহিছিলে যে আজি।
আজি গৰম বন্ধ এ দিব নেকি এইদিনতে।
অঁ এইদিনতে নহয় আজিয়ে দিব চাগে এক। আজি দিবই চাগে আজি ত্ৰিশ তাৰিখ নহয় জানো। উমঁ অ সেইকাৰণে আহি গৈছেহি। তাকে অ একেলগে আছে কাৰণে।
হো।
উমঁ! বাকি ভাত পানীটো বনোৱাই নাই?
ভাত দুবাৰ খালোং। ভাত বনোৱা হ'ল। খালো উমঁ অ দুপৰীয়াৰ ভাতো আমি নাখাওঁ এ যে আবেলি জলপান চলপান খাওঁ কেতিয়াবা ভাত থাকিলে- গাখীৰৰ লগতে খাই দিওঁ আৰু চেনী অকনৰ লগত। দেৰি হয়গৈ যে চাৰে চাৰিটামান বাজেগে নহয় চাৰে চাৰিটা পাঁচটা এনেকোৱা হয়। চইট চিট।
অমি খাওঁ কিমান কিমান। খাবই লাগে বনাবই লাগে যে সেইকাৰণে খাই দিওঁ আৰু লোকলে বনাতেও। সেইকাৰণে নিজেও খাই দিওঁ আও খাবলৈ মন নগলেও। আলু আৰু ভেন্দি কাটি থৈ আহিছোঁ সেনেকে খাম। তাৰপা দাইল আছে তাৰ পিছত পানী দি পানী দি খাওঁ ৰাতিপুৱা খালো।
অঁ।
ৰাতিপুৱা ভাত খায় পিছবেলাৰ কথাহে কৈছোঁ সোনকালে এতিয়া পাতি থৈছোঁ।
উমঁ তাকে ৰাতিপুৱা সোনকালে খালি চাগে নেকি?
ৰাতিপুৱা সোনকালেই খালোঁ হেৰি এ চাৰে নটা দহটামানতে খালোঁ।
অঁ!
তহতৰ ৰা-
তানচন অঁ। আমাৰ ৰাতিপুৱা দেৰি হয় আমাৰ ৰাতিপুৱা কেতিয়াবা এঘাৰটা বাজে আজিতো দহটা মানতে খাইছো চাগে।
আমাৰো দেৰি হয় দেৰি হ'লে মানেও খায় দেৰি হয় নহয় কেতিয়াবা সেই দেৰি হলেও মানে পিছেবেলা আকৌ- খাবই আও মা বনাবই লাগিব সেইকাৰণে ভাত। ভাতৰ ওচৰৰ পৰা একেবাৰ ৰক্ষা নোপোৱা নিচিনা হয় আক আগবেলা ভাত পানী- বনাই পেলাই সি বাইদেৱৰ পৰা বনাই আগবেলা ভাততো বনাই পেলাই গুচি যায় আৰু তাৰ পৰা সেইবোৰ- কাম চামবোৰ কৰি মেলি বাচন চাচন ধুই মেলি খাই বৈ- ঘৰ দুৱাৰ আকৌ হাঁৰি কৰি পানী চানী ফিল্টাৰ কৰি আজৰি হোৱালে আকৌ ভাত বনাবলৈ হ'বই। আকৌ ভাত পানী বনাওঁ অ অক সেইবোৰকবোৱা আমনি লাগে তাৰ পা সেই অকমান সময় যে সেই আজ কাম বন কৰি মেলি আজৰি হৈ মানে বিচনাত মোবাইল চাও নে অকমান সময় চাওঁ নহয় তাৰপা অকণমান শুও মানে সেইকণতে সেইকণতে টোপনি যাওঁগে আউ তাৰ পিছতে সে সেই উঠি লৈ পেলাই আকৌ আ ভাত পানী বনাম বলে হয় যদিহে শোৱা সময় কণতে আলহী পায়হি আউ তেতিয়া তাৰমানে সেই শুবলৈ নাপাওঁ অ তেতিয়া সে হোৱাৰো নহয় আউ
মোৰ মানে ইমান ফোন কৰি আছে মানুহ এটাই সেই মিচ কল দুটা দিলে এ হেই যোৱাবে মানুহ এটা কিবা অ যোৱাবাই কিবা মেডিচিনৰ কিবা হেই
অ
সেইটো হত কেইবাদিনো পা কৈ আছে মই ৰিচিভে কৰা নাই মোক খংঙীহে
অ হেই মেডিচিন খাবলে কৈছিলে আউ
অ অ এইটো নহয় দৰকা সেই কিন দৰকাৰ নোহোৱাকে এটা বলেৰে যে দি থৈ গৈছে মা ওলাই আহিছিলেহে সেইটো আপোনাকে দৰকাৰ হ'ব বুলি খাওক খাওক বুলি ক'লে মায়ে আকৌ লৈ ল বুলি যেনিবা মোৰো দৰকাৰী বুলি ভাবি লৈ ল লৈ ল এনেকে ক'লে মানে মোও নালাগে আৰু হেই বা লৈ লওক লৈ লওক আ পুনী খাব এইটো আমুক তামুক খীণাব বোলে মা এনে শকত একে খীণাবৰ কাৰণে দিছে
অম
তাছত দিলে দি পেলাইকে উঠিছে একবাই থিয় হৈছে তাৰপিছত মই মায়ে দি দে বুলি কলে ক'লে আউ সেই ত পিছত মই পইচাটো দি দিলো মায়ে মোক দি দিলে যেনিবা ইমান তাকৰ পইচা নহয় নহয় হাত এশ সতৰ টকাত সেই তেতিয়াবা মোক খঙতে সেইটোৰে ৰিচিভে নকৰো মই ফোন আমাৰ ভিনদৌ খং উঠিছে এনে এনে মোক উম মায়ে উম অ মা একদম ফোন কৰিছো হেৰি মই শুই আছো ফোন কৰিছিলে মই ৰিচিভ এ কৰি আছে আছে তাৰপিছত আউ ইৰিচিভ কৰিলো নহয় মই বোলে আমাৰ দা হেই মানুহজনী আহিছে লৈ যাম নেকি এনেকে ক'লে তাৰপিছতে বোলো এ নেলাগে যে বোলো এ ন কলম বোলে অনলৈকে আহিছিলে এনেই কথা পাতি চাব পাৰে বুলি কলে আহক তেতিয়াহ'লে বুলি কলো মই বিচনাত শুইহে আছো ভিনিদেউ বাহিৰত আছে ভিন্দৌক কৈছে বাইদেউ বোলে মাটি দিলে আমি চেছ চা নদীৰত ওচৰ পাইছিলোগে বোলে হে ঘূৰি আহিছো বোলে
এয়াই অমান
তোৰ নেকি টো কথাটো এইটো অ তাৰপিছত চ চান চৰাইছো ভিনিদেউ মই কিবা খংঙত যোৱা না তোমাৰ চেচা নদীৰ ওচৰ পা ঘূৰি আহিছে তুমি ঔষধ লোৱাগে যোৱা বোলে তোমাক মাতিছে বোলে এ গলো নহয় মোক এনেকুৱা মো খং উঠে তেতিয়া পা বহুত খং উঠি থাকে আহি পাইছোহে একেবাই জবৰদস্তি তাৰ পিছত মানুহখনে যেনেকে কছে যিটোকে এসত্ৰতা ক মন ললো নহয় এশত বা এটা দিলে নহয় এ মানুহজননেীও খং হৈচছিলে কেে নেকি ঠিকনাাই আহে মানুহটোলৈ যদি কতিা ব ধুনিয়ে তাৰ পিছতে আকৌ কেলে তহ সে গৈ থাকিব লাগে একেলগ লৈ আহিছ এনেকে চাগে ভাল ডাক্তৰনী এজনী আহিছে মানে
অঁ অঁ
সি চাগে ভাব মানুহে চাগে ভাবিছে যদি তই সেই বস্তু দিলি আকৌ মোকনু কেলে লৈ আহিছ ই
অঁ লাছ পাবলে কেলৈ লৈ আহিছো এনে এনেই
অ তথাপি মই চাবোন এটা ললো আৰু চাবোন এটা দিয়ক বুলি কলে তাৰপিছত এইটো ঔষধো মানে দিলে।
অ আৰু হেৰি কৰিব লাগে মানুহজনেক ফোনটো ৰিচিভ কৰিব লাগে। কৰি লৈ পেলাই কব লাগে, কি আমি দৰকাৰ হ'লে আমি কম নহয় আপোনালোকক ফোন নম্বাৰ লৈ থৈছো যেতিয়া। এ কেলে ফোন কৰি থাকিবা লাগে বুলি কৈ দিব লাগে।
অ সেই বুলি কৈ দিব লাগিব।
অ নহ'লে কৰিয়ে থাকিব তোলে ফোন।
এইটো কেইবাদিনো মই খুব কৰিয়ে থাকে আৰু তিনিবাৰ মান কৰা বোলে আকৌ হেৰি নকৰে আৰু। এতিয়া চাগে আজি চাগে এইটো চাইডে আহিছে সেইটো কাৰণে যাওঁ নেকি বুলি কবলৈ
অ কিবা বা দৰকাৰ ন এনেই এনে বেমাৰ আজাৰ নোহোৱাকৈ আৰু এনে অকল দৰৱ দিওঁনি সুধিলে কি নো হ'ব।
চাব আৰু চাই পেলাই মই এতিয়া যিকেইটা ঔষধ সি দিছিলে অকমান ভাল পাইছিলো। সেই স্কিনৰৰে আৰু সেই ক্ৰীম এটাই আৰু খোৱা এটাই। সেইকেইটা মই মোবাইলতে অৰ্ডাৰ দিছো, হেৰি তেনেকৈও আহে নহয়। তেনেকে মই অৰ্ডাৰ দি থৈছো আহিব আৰু।
কিহত? সেইটো ফ্লিপ কাৰ্ডত?
মেছ'তে দিছো বাৰু।
অ।
এ আজি এটা আজি
ফোন কৰি থাকিব লাগে নি একেৰাহে?
হা? ডাক্তৰনো বাৰু ফোন কৰা নে বেমাৰীহে
অ ইমানকে ফোন কৰে নেকি ডাক্তৰ হক।
মই আজি ক'বহে লাগিব, ডাক্তৰ নে ইমানকে ফোন কৰা নে, বেমাৰ হ'লে ন বেমাৰীয়ে নিজে কৰিমেই নহয়। এ আৰু বাৰিষা বতৰ বলো উম সিহঁতৰ বস্তু বিকি নাই যোৱা বলো মকেল এঘৰ পাইছো বোলিব ল বুলি কওতে ললে। উম এনেকে ভাবিছো। উম। এঘৰ বোলো ফচুলাই মেলি আহি মানুহজনো চাগে কৈছে ফচুলাই মেলি বুলিব তাতে যোৱাৰ প্ৰতি। নহ'লে বস্তু কেনেকে বিকি যাব। তেনেকে চাগে কৈছে।
অ সেইটোৱে।
তাৰপিছত হেৰি হেমেন এই ক'ত আছে? ক'ত আছে?
এ এইফালে গৈছিলে উম বৰহাট ফালে গৈছিলে। তাৰপৰা আহি-আহি পেলাই এনে শুই আছে। পকাতে পৰি আছে গৰম উঠিলে।
গৰম হৈছে। আজি বতৰ কেনেকুৱা তহঁতৰ ফালে?
গৰম নে, ৰ'দতো ইমান চোকাকে নাই দিয়া আৰু একদম গৰম হ'লে বহুত পাইছো আৰু।
অ আমাৰ ইয়াতো ৰ'দ দিছে বাৰু। কিন্তু হেৰি এ বতাহ মাৰি আছে যে এইখিনিত।
অ।
ৰ'দ দিছে যদিও চাওঁতে বহিহে আছো আৰু।
এতিয়াতো ভালে লাগি আছে। এতিয়াতো ভালে লাগি আছে। আৰু বাহৰ গুৰি আমাৰ ধুনীয়া লাগে ন থাকে?
চাং বনাই ল'ব লাগিছিলে আকৌ এখন।
চাং বনোৱা নাই। আজি এইবোৰ মুকলি কৰিছেহে এইবোৰ চাং বনোৱালে আকৌ হেৰি কৰিবই হ'ব। বনাব লাগিব পিছত।
মুকল হ'বগে চাং বনাই ললে। নিজৰ খেতি কৰি হ'বগে। হ'লেও আকৌ কেতিয়াবা হেৰি, বৰ গৰম উঠিলে সেইকণতে দুপৰীয়া টাইমত থাকিবলে ভাল লাগে।
অ, এনেই থাকিবলৈ ভাল হ'লহেতেন বাৰু হেৰিকে, তাৰপিছতে আকৌ মোৰ যোৱাটোৱে হয়নে কিয়ে নে এতিয়া? সেইটো কাৰণে আকৌ কোন বহি থাকিবনো ইয়াত।
উম। নেলাগে সেইকণত বহি থাকিবলৈ । কেতিয়াকে আহিম বুলি কৈছে?
ভিনদেউ এতিয়া, যেতিয়া আহে তেতিয়াই মানে যাবলৈ কৈছিলে, ইয়ালৈ আহিবলৈ কৈছিলে। তাৰপিছতে আকৌ হেৰি হ'ব যে, তাৰপিছত আৰু মই বোলো খেতিটো আকৌ কৰি আছো যে। দুজন হোৱাটো হয়, আকৌ হে জুলাই লাষ্টত মানে হেৰি হ'ব যে এই মিটিংখন আছে যে।
উম।
সেইটো কাৰণে মানে দিগদাৰ।
চৌবিশ জুলাই নে কি বুলি কৈছিলে? ছাব্বিশ জুলাই অ, চৌবিশ জুলাই।
এতিয়া সেইটো কাৰণে মানে এতিয়া সেইটো টাইমত আহিবলগীয়া হ'ল।
কেইদিনমানে হেৰি অকলে থাকিব লাগিব, অকলে মানে ছোৱালী থাকিব অ, ছোৱালীটো স্কুল যাবগে হেৰি মাকৰ ঘৰলে যাবগে চাগে।
নহয়, তেতিয়াতো গৰম বন্ধ সামৰিবগে, মই হেৰি যোৱালে।
অ, যোৱালে অ, এতিয়া ছোৱালীও তাৰ পাছতে মই মানে কেইদিনমান চাগে দেৰিকে যাম ভাবিছিলোঁ, পূজা-সূজা। মই পূজা চাবলৈ নাপাওঁ যে এবাৰ, সেইবাৰ এইবাৰ চাগে পূজা চোৱাকেহে যাম আৰু।
আমাৰ ভিনদেউ আৰু যিহে মদে, মদ খাইছে, আকৌ মদ খাইছে, সেই খাবলৈ এৰিছিলে।
উম।
তাকে হেৰি আজি ডিউটি নগ'লেই, গৈছো বুলি কৈছে, কিন্তু মই গৈছে যেন লগা নাই, তাৰমানে নাই যোৱা, এতিয়া মই হেৰি কি বুলি কয় এনেকে থাকিলে মানে কোম্পানী এনেকে থাকিলে উলিয়াই দিব নহয়, উলিয়াই দিলে মানে যোৱাটো নহ'ব আৰু।
অ, যেনেতেনে শেষ হৈছিলেহে, সেয়া হয় ন!
উম, এ, কথাবোৰ ক'লে বুজি নাপায়। মোক কালি কালি নে পৰহি কৈছে তুমি সেইবোৰ নাভাবিবাই, মই কেতিয়াও সেইবোৰ নকৰো আৰু। কথা কোনে ক'লে? সেই বুলি কৈছে, মই বোলো নাভাবিবা বুলি আগতেও কয় আকৌ আপুনি, সেইটো চাব আৰু এনেকুৱা কৰি থাকিলে মানে মই কেনেক যাম, মোৰ পিছত জোকা, মোক চাই-চাই কথা পাতি, মোক ক'ব নহয় আপোনাৰ কথা। তেতিয়া মই লাজ পাম নহয়, এইবোৰ নকৰিব আৰু বোলে নকৰো-নকৰো এনেকে কৈছে। গৈ পায় আবেলিলেই কৰিলে নহয়।
উম।
ৰেষ্টৰ দিনাখন ৰাতি কৰিছে।
উম।
এইকেইদিন তাৰমানে আকৌ ডিউটি এদিন গৈছে কালি।
উম।
এতিয়া হেৰি, কালি পাইহে কৰিলে আৰু।
উম, কি যে দেই।
মোৰ এয়া বৰ চিন্তা লাগি আছে, আকৌ অফিচাৰ কেইটাই মোলে ফোন নকৰিলে ৰক্ষা।
অউ, যেনে তেনে হাতে ভৰিয়ে ধৰি পাই হোৱা নিচিনা হৈছে আকৌ কামটো আকৌ কেলে কৰি, কৰি থাকিব লাগে বাৰু।
হয়, দেই। মই ৰিচিভ নকৰোঁ আৰু হে অফিছাৰলে কোনোবা মানুহক ফোন কৰিলে, তাৰ বিষয়ে ক'লে মানে একো একো উত্তৰও নিদিওঁ, ৰিচিভ নকৰোঁ যি কৰ কৰি থাক।
উম।
উম।
নাই পোৱা বাৰু আগতেও, মইহে নিজে এজনলৈ কৰিছিলোঁ।
উম। হ'ব দে, মই ভাজিকণ বনাওঁগে।
অ', হ'ব। যা।
উম।